হেল্ল'
অ কি কৰিছা?
এয়া এনেই আছো বহি আছিলো বোলো খবৰ এটা লওঁ
উম ভালেই কৰিলা খোৱা-বোৱা কৰিলা? বাকী ভাত মানে
খালো-খালো পাই ইমান গৰম বাপৰে
তাকে আজি গৰম কেনেকুৱা পাইছা?
গৰমৰ কথা নকবা আৰু
আজি গৰমে একদম সিজাই দিছে আৰু ন?
উম পুৰা
এইটো গৰমত মানুহৰ যিবোৰ বাহিৰত যে ঘূৰি ফুৰা মানুহবোৰলেহে বেয়া লাগে।
হয় দেই কেনেকে নো ঘূৰি মানে কেনেকেনো কাম-বন কাম কৰি ফুৰে জানো?
তাকে হে, হয় অ'।
বাকী হেৰি এইটো কি কয় মাহঁতৰ ভাল?
মাহঁতৰ ঠিকে আছে ঠিকে আছে দেই।
উম-উম
পিছতে হেৰি এটো কি বুলি কয় সেইদিনাখনহে শুনিছিলো তোমালোকৰ বোলে আহ নেমু বাগান এখন খুলিছা?
নেমু এই হেৰি এইবাৰ নহয় যোৱা বছৰৰে।
তাকে কৈছো কেনে এতিয়া কেনেকুৱা হৈছে খেতি?
এ' নেমু লাগিছে তোমাৰ দি আছো বজাৰলে।
উম-উম
তোমাৰ সপ্তাহৰ মূৰত তোমাৰ চাৰিশ চাৰে চাৰিশ পিছ মান দিব পাৰা হয় আৰু মানে
অহ, হয় ন' তাকে সেইদনা তোমালোকৰ বাইদেৱে কৈছিলে ফোন কৰিবলে বোলে এনেকে নেমু বোলে দিয়ে হেৰি আমাৰ বোলে এনেকা বাগান এখন বোলে হৈছে আৰু সেনেকেনে কৈছে ছিলে বাৰু।
আচ্ছা।
তে সেই এতিয়া সেই নেমু গোল নেমু আছে নে, তোমালোকৰ বাৰীত?
গোল নেমু আছে আৰু গোল নেমু তোমাৰ চাৰিজোপা মান আছে গছ।
অহ, পাৰিলে এবাৰ লৈ আহিবাচোন আহোতে তুমি।
হ'ব - হ'ব।
আমাৰ যে একদম গোল নেমু মানে তোমাৰ কি হ'ল জানানে আমাৰ সেই বাৰীত আছিলে গোল নেমু তাৰপিছতে কি হ'ল গোল নেমুজোপা মৰি থাকিলে তাৰপাছতে এতিয়াহে জেট ঠাইহঁতৰ বাৰীত আছে কিন্তু তুমি লোকৰ ঘৰৰ পৰা তুমি কিমান আনিবা আৰু।
তাকে- তাকে হেৰি মই এইবাৰ যদি যাওঁ মানে গলে লৈ যাম বাৰু দিয়া।
লৈ আহিবা -লৈ আহিবা।
উম- উম
তাৰপিছতে আৰু আনিব পৰা বস্তু কি আছে একদম বাৰীৰ?
তোমালোকৰ হেৰি আছে নাই বাঁহ গাজ?
বাঁহ গাজ নাই পাই।
আচ্ছা কিয় বাহ হেৰি অ' তোমালোকৰ টাউনত ক'ত বাহ গাজ ওলাব সেই
অহ, বাইগাজ উলাব আগতে বাহনি আছিলে আমাৰ পাছফালে তাৰ পিছত কি হ'ল সেই এইবোৰ মাটি তোমাৰ অকমান হেৰি হ'ল তাৰ পিছত এইবোৰ কাটি পেলোৱা হ'ল গছবোৰ। অহ, মানুহ বোৰে মানে কাটি - কাটি, যেতিয়াই- তেতিয়াই লৈ যায় তাৰপা দেউতাই গলে গোটেই বাহ খিনি কটাই পেলাই তোমাৰ সেই আমাৰ মানে ঘৰত কাম লগা আছিলে তাৰপিছত গোটেই বাহ খিনি লগাই দিলে লগাই দি পেলাই তোমাৰ সেই তাত তোমাৰ মাটি খিনি মানে হেৰি কৰি পেলাই - কৰি পেলাই এতিয়া বাঁহগাজ খান হব।
অহ - অহ সেইটো হয় বাৰু।
আৰু তুমি আমাৰ বাঁহ গছ তুমি টাউনৰ পৰা যদি কিনিবলৈ হয় আমাৰ ইয়াত বাঁহগাজ তুমি যিকণ পাবা আৰু সেইকণ তুমি নোখোৱাই ভাল।
কিয়?
আনি সেইকণ তুমি খাৰেই খাবা নে তুমি ভাজিয়ে খাবা নে, তুমি খৰিচাই বনাবা?
উম সেইটোও হয় বাৰু দেই মই গলে লৈ যাম বাৰু এ দিয়া।
লৈ আহিবা লৈ আহিবা তাৰ পিছাইনে তুমি কেতিয়ালৈ আহিম বুলি ভাবিছা
তাকে এইবাৰ ভাবি আছো কেতিয়া যাব পাৰো।
গম পাইছো হেৰি এইটো কি বুলি কয় আৰু কঁঠাল, লৈ আহিবা দেই কঠাল তাৰপিছত বাৰীত মুঠতে যি জল আছে লৈ আহিবা। আৰু
হ'ব হ'ব খালি এটা কাম কৰিবা তুমি মই গ'লেতোতো মই ক'মেই তোমাক যেতিয়া যাওঁ গ'লে খালি তুমি মনত পেলাই দিবা।
অ মন পেলাই দিম আক
নহলে মানে আকৌ পাহৰি থাকিম পিছত ধৰা কিবা এটা নিম কিবা এটা থাকিম। লৈ যাব নিবলৈ সেই সেইকাৰণে তুমি মনত পেলাই দিবা। মই যাম বুলি যেতিয়া খবৰ দিম তেতিয়া তুমি আৰু পেলাই দিলে হ'ল
মনত পেলাই দিম দিয়া। তাৰপিছতে আৰু বাৰীত কি ক'ত হৈছে এতিয়া কোৱাচোন।
বাৰিত খেতিহে তোমাৰ খেতি মানে এতিয়া আৰু হেৰি ধৰা দাংবদী। ভাত কেৰেলা, তাৰপিছত তোমাৰ জিকাও, হৈছে দুই এটা ওলাই থাকে আৰু, তাৰপাত আ বেঙেনা,।
উম!
তেনেকে দুই এটা ঘৰতে খাই থাকিবলৈ হয় আৰু।
গম পাইছোঁ অ। অহ সেইটোৱে মানহ ঘৰত খেতি বুলি তুমি পালেও তুমি বহুত কাৰণ ৰিলিফ হয় নহয় আকৌ এতিয়া তোমাৰ সেই ঘৰতে কিবা এটা হৈ থাকিলে বাৰীৰ পৰা চিঙনি খাব লাগে।
উম খাবলৈ খাব আৰু সেইটো বস্তু তোমাৰ খায়ো ভাল লাগে দিয়া। নি নিজে কৰা খেতি।
উম! উম এতিয়া সেই আমাৰ তোমাৰ কালি জলকীয়া, লাগি আছিলে অলপ। অকমান আজি মায়ে ৰাতিপুৱা ছিঙিলে ত তাত বিলাহীও হৈ। তাৰ পিছত এনেকে বিলাহী, অলপো সেইখিনিও ছিঙিলে। তাৰপিছতে আকৌ তোমাৰ বিন লগাইছিলে, ভেন্দি লগাইছিলে তাৰপিছতে তোমাৰ আকৌ হেৰি জাতিলাও, লগাইছিলে তাকে সেইবিলাক এতিয়া অকন অকন হৈছে। আৰু
অ অ ন ঘৰতে ধৰা দুই এটা শাক -পাচলি, যদি ঘৰতে যদি হৈ থাকে। সেইকেইটা ধৰা ঘৰতে খাই থাক কিবলৈ হ'লে আৰু বজাৰৰ পৰা কিনি সেই সাৰ দিয়াবিলাক খোৱাতকে ঘৰতে তোমাৰ বিনা সাৰত হোৱা কি লাগিলে সৰুৱে হওক বজাৰ তোমাৰ সাৰ দিয়াকেইট দেখিবলৈ ডাঙৰ ডাঙৰ
ডাঙৰ ডাঙৰ হয়।
এতিয়া লাগিলে অকমান সৰু সৰুে হওক দেখাত তেওঁ ধৰা সেই কিনি সেই সাৰুৱা খিনি খোৱাতকে ঘৰৰ ধৰা। বিনা সাৰত হোৱাখিনি খোৱাই ভাল।
তোমাৰ বস্তু বোৰো আজিকালি চব সাৰনো কোনটোত নিদিয়ে।
আজিকালি তোমাৰ আজিকালি বস্তুবোৰো তোমাৰ সাৰ নিদিলে নোহোৱাই হ'ল- তোমাৰ খাৰ দিলেহে বস্তু হয় আজি
আৰু বস্তুবোৰ চাবাচোন তুমি কিনিবলৈ যোৱা বস্তু বোৰ কিনি অনা বস্তুবোৰ প্ৰকাণ্ড প্ৰকাণ্ড হব, কিন্তু খাবলৈ হলে ভিতৰখনত একো সা সোৱাদ নাথাকে।
সাৰে আৰু সাৰে ৰাতিটো ভিতৰতে মষ্ট কৰি দিব।
অ এইটোৱে তুমি বিশ্বাস কৰিবা আমাৰ ঘৰত কল এজোপা লাগিলে দেই সেইজোপা কলে মানে আমাক খোৱাইছে আৰু দেই। বহুত খুৱালে তাপা সেই আগতেও লাগিছিলে তোমাৰ। সেইবাৰ তোমাৰ কল মানে কি হয় কম কমকে লাগে এইবাৰ আকৌ ভালেমান খিনিয়ে লাগিলে। তাৰ পিছত তোমাৰ কল একদম লাগিলে। কলৰ চাইজ মানে যি কিটা। মই তোমাক কৈছোঁ নহয় সেইকেইটা কল এটা কল খাই খাই দিয়া পাছত তুমি মানে বেলেগ এটা তুমি মানে দুনাই তুমি মানে দিনটোত যদি তুমি ভাবা বোলে ৰাত ৰাতিপাই মই কল এটা খাই দিওঁ, তুমি আও নেখালেও হ'ব মানে।
বুইছো অ।
ইমানেই মানে কলটো ভ ধুনীয়া। খাবলৈও ধুনীয়া আৰু ইমান ডাঙৰ। সে তেনেকুৱা আমাৰ এতিয়া এইবোৰ সাৰ সুৰ নিদিয়াকে ইমান ধুনীয়া হৈছে। কিন্তু কিছুমানত ইমান সাৰ দিও, তুমি চোৱাচোন ভাবা। পকাই দিয়ে।
বুইছো অ।
আৰু কলো যিবোৰ তোমাৰ কিনি খাব নোৱাৰা নহয় তুমি।
নোৱাৰি, নোৱাৰি। কলো তোমাৰ আজিকালি হেৰি মাৰে। সাৰ মাৰে কলটো, কলটো সোনকালে পকিবৰ কাৰণে।
ক'ত নামাৰে? নামাৰে ক'ত নমাৰে? আৰু দা চবতে মাৰে। তোমাৰ খাবলৈ মানে তুমি, উম।
ফেচবুকত ভিডিঅ' এটা পাইছিলো হা। এই পটল তোমাৰ যিবিলাক শুকাই যোৱা পটল। কালাৰটো ঢেলা হৈ যায়, হয়েনে নহয়? ৰ কিবাত তোমাৰ লিকুইড কিবা ধৰা এইটো হেৰি হ'ব কিবা ধৰা লিকুইড এটা হা। মানে তোমাৰ এইটো কিবা, হা, হা, হা? নহয়, নহয়। লিকুইড এটা তোমাৰ টিং এটাত মানে দি লৈছে হা। পানী হক পানী-পানীৰ লগত। তাৰপিছত সেই তোমাৰ পটলখিনি তোমাৰ তিয়াই পেলাই ধুনীয়াকে উলিয়াই পেলাই হেৰি কেনেকে মেলি দিছে।
উম।
একেবাৰে পুৰা যেন ৰাতিপুৱা চি অলপ আগত ছিঙি আনিছে। হেৰিখিনি পটলখিনি তেনেকুৱা হৈ গ'ল নহয়। গতিকে তুমি ভাবা সেইটো আমাৰ মানে এ শৰীৰৰ বাবে কিমান মাৰাত্মক হব এইটো। খ খাই থাকিবলগীয়া হৈছে এতিয়া। আৰু সেই বস্তুটো যদি আমি ঘৰতে কৰিলোহেঁতেন তেত
অ নহয়। তোমাৰ গাখীৰ অকণ আনিবলৈ গলেও গাখীৰকনতো পানী মিলাব। ইটোটো পানী মিলাব। ভেজাল, ভেজাল। তুমি মাছ এটা তুমি খাব নোৱাৰা। তুমি সৌ হেৰি এইটো কি বুলি কয় ডিম এটা খাব নোৱা। তুমি খাবা কি এতিয়া?
লাল সেয়া প্লাষ্টিকৰ এইটো কি বুলি কয় প্লাষ্টিকৰ ডিম তাৰ পৰা আকৌ প্লাষ্টিকৰ ফুলকবি। প্লাষ্টিকৰ চাউল। যদি সঁচাকে সেইবিলাক হৈছিল তেন্তে আমি এ প্লাষ্টিকসোপাকে খালো।
হৈছিলে। নহলেনো নিউজত এনে দিবনে?
হয় দেই। সঁচাকে এইবিলাক কিনো হৈছে আৰু বস্তু বিলাক।
আমি মানে কি হৈছে, গম পাইছা নাই? আমি এইবোৰ বস্তুৰ মানে খাদ্যয় বস্তুৰ নামত আমি বৰ বিষ খাই আছোঁ মেইন কথা সেইটো এইবোৰ আমি বৰ বিহ হেতা এটা খাই ফুৰিছো মানে তাকে একো নাই
তাকে কোন
এইৰ বৰ ভয়ানক হৈছে ভাবিছা দিনে দিনে তোমাৰ খাবা কি মুঠতে
তোমাৰ হেৰি বজাৰ পাচলিবোৰ আজিকালি দেখিবলৈ ধুনীয়া ধুনীয়া
উম
কিন্তু তুমি ভিতৰত চাবা হেৰি সেইটো কো সাৰৰ ক'বাতহে সেইটো ৰূপ লৈছাগে
অ তুমি কিনি আনি পেলা তুমি ঘৰত তুমি দুদিন থবাচোন। তুমি এতিয়া তোমালোক মতা মানুহব ইমান মন নকৰে। কৰাই কিনে মাহঁতকে সুধিবাচোন পাচলিটো অনা দুদিনৰ পিছতে মই পাচলি কৈ কিমফুট কিমা কে লয়গে অ
অ সেইটো দেই সেইটো মই মই সেইটো চাইছো বাৰু দেই
অ এই তোমাৰ পটল ভাত কেৰেলা গেলি কি পকি যাব গে
পকি যাবগৈ অ ত পটল ভাত কেৰেলা কুন্দুলি এইবিলাক পকি যায়গে আৰু জিকাবোৰ কিবা শুকাই টোতোৱা পৰি যায়গে
টোতোৱা পৰি যায়গে আৰু তুমি সেইটোয়ে আৰু সেইবোৰ খাবও নোৱাৰে নহয়।
সেইটোৱে সেইটোৱে খাবও নোৱাৰি আৰু ভয় লাগে নহয় খাবলে
কি বুলি খাবা তুমি সেইবোৰ অপকাৰ কৰিবলৈ কাইলে পেটৰ কিবা এটা হবলৈ গলে কি হব- এই মানুহবোৰ যে বেমাৰ আজাৰ বোৰ নুগুচা হৈছে কথা।
সেইবোৰে সেইবোৰে আমি আচলতে মানুহবোৰে আমি বুজি নাপাও বস্তু সেই বেমাৰ আজাৰ হেৰী মূল কাৰণ- সেইটো সেটো। ভাত খালো খালো।
খালা তাৰ পিছতে তাকে হেৰি কৰিবা আহোতে লৈ আহিবা দিয়া।
উম তুমি মোক কৈ দিবা মই জনাম যেতিয়া যাওঁ। মনত পেলাই দিবা খালি আৰু যদি মই যোৱা দেৰি হৈ যায় তেতিয়ালে চাগে গা চাজ নালাগিব তেতিয়া সি ঘৰতে তোমাৰ গছ পুৰা হেৰি কৰি থোৱা আছে
অ অ লৈ আহিবা অ লৈ আহিবা লৈ আহিবা দিয়া হ'ব
হ'ব হ'ব দিয়া উম উম ঠিক আছে।